অ।
শুনিছোঁ শুনিছোঁ কেনেকুৱা খবৰ খাতি? বহুত দিনৰ মূৰত? বোলো খবৰো পোৱা নাই, খতিও নাই বোলো ল'ৰাটো কিনো হ'ল জীয়াই কু- কুশলে মংগলে আছেনে নাই বুলি যোগাযোগ কৰিলোঁ।
অ' সেই খবৰ মানে কি ক'ব আৰু, খবৰ ৰবৰ টাইপৰ হৈছে মানে কি টানি দিলে দীঘল এৰি দিলে চুটি। ঠিক তেনেকুৱাই আৰু।
তাকে। মানে কি কবি আমাৰ ইয়াত তোৰ মানে, গোলকীয় উষ্ণতাটো বৃদ্ধি অকল আমাৰ অঞ্চলটোতহে হৈছে। যেন লাগিছে মানে, আমাৰ অঞ্চলটোৰ পৰা যেন গোলক উষ্ণতা বৃদ্ধি হয়তটো হিমালয়ে বৰফ গলাই গোটেইখন শিৱসাগৰ ডুবাই পেলাই আছে মোৰ সেইটোহে অনুমান হৈছে আৰু দেই, কি গৰম অ'।
টো গৰম মানে এইটো হেভি গৰম হৈছে বুলি ক'ব লাগিব, কাৰণ কিয় মানে ওলাই যাব নোৱাৰো তো ওলাই গ'লেই মানুহটো একদম, গৰমত কিবা পগলাৰ নিচিনা হৈ যায়।
তাকে হে মুৰ মানে এনেকুৱা লগা হৈছে, আমাৰ সৌৰ জগতত মানে তো বুধ গ্ৰহটোৰ আগত আমাৰ লখিমপুৰখন আছে, লখিমপুৰত পিছত বুধগ্ৰহ আছে, তাৰপিছতহে বাকী বো মঙল, পথিৱী, শুক্ৰ আছে।
হয়', হয়',। এতিয়া তো চাবলৈ গ'লে আমি ইয়াতে যদি ইমান গৰম হৈছে, তেতিয়া হ'লে মোৰ গুজৰাট, মহাৰাষ্ট্ৰৰ ফালে ত' ধৰ বহুত গৰম হ'ব।
অ' কাৰণ আমাৰ অসমখন এখন বনাঞ্চলেৰে পৰিপূৰ্ণ এখন উম ৰাজ্য দেই, তই চাবলে গ'লে আমাৰ কিমান সোপা অভয়াৰণ্য আছে বাৰু, কমেও তোৰ অভয়াৰণ্য প্ৰকেও অকল যদি অভয়াৰণ্যকে চাওঁ, ষোল্লখন নে সোতৰখন টোৰ স্বীকৃতিপ্ৰাপ্ত অভয়াৰণ্য আছে, তাৰ
উম', হয়'।
কিমান হাবি বন আছে ঠিকেই নাই, চাৰি পাঁচখনতো আক আঠ খন ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰ পিছতো ইমানখিনি গছ গছনি কিবা কিবি থকাৰ পিছতো, আমাৰ ইয়াতো গৰমৰ পৰিমাণটো দেখিছ নে দিনক দিনে তেনেকে গৰমৰ স্তৰটো বৃদ্ধি পাই পাই গৈ আছে।
সুচাগে অ' মানে এনেকে হ'ব হ'লে মানুহ জীয়াই থিবলৈ অকণ তানে হৈ যাব, মানে তোৰ ধৰ আমি এইটো ধৰা এতিয়া গছৰ তলতে আছোঁ হয় নে নহয়? কিন্তু এতিয়া মানে, চেণ্টাৰবিলাকত থকা বা এনেকুৱা চহৰৰ অঞ্চত থকা বিলাকে কেনেকে আছে বাৰু, আমিতো আমিয়ে মানে এনেকুৱা ইমান গৰম অনুভৱ কৰিছোঁ।
তাকেহে সেই কংক্ৰিট, ৱালৰ মাজত থকা বিলাকো সম্পূৰ্ণৰূপে যোনবি জেগা আৱদ্ধ হৈ আছে, সিহঁতৰ তাঁতটো তই জনবসতিয়ে চাবিনে নে, নে সিহঁতৰ তাত গছ-গছনিয়ে চাবিনে চব ফালৰ পৰা সিহঁতৰ দুৰ্দ ৰখা মুঠতে, আৰু ডাঙৰ গছ এজোপা নাই চহৰখনত তাৰপিছত তোৰ ৰাস্তালে ওলাই আহো বুলি কলেও ৰাস্তাটো গছজোপা নাই, ঘৰৰে ঘৰলে গৈ পেলাই মান জিৰাও বুলি ভাবিলো তাত বতাহ নাই জেগা নাই, তাত কেনেকুৱা গৰম হ'ব অ' অকল্পনীয় এটা অৱস্থা হৈছে মানে সিহঁতৰ।
হুম', হুম',। আকৌ এইবাৰ কিন্তু, এনেই গৰমৰ মানুহ মৰা হেৰিটো অকণ কম বাৰু আগৰ বাৰতকৈ চাবলৈ গ'লে।
অ', সেইটো- সেইটো কথা হয় বাৰু, সেইটোৱেই। এতিয়ানো মৰিছে যদিও কেনেকে গম পাবি, আৰু তোৰ ধৰ গৰমত মানে মানুহটোতো গৰমৰ কাৰণে আগৰ কিবাও যি মানুহ মৰিছে গৰমৰ কাৰণে, সিহঁতে প্ৰধানকে মানে সেইয়ৰ কাৰণে মৰিছে ধৰ গৰম- হয় সিহঁতৰ যোনবোৰ বেমাৰ থাকে কিছুমানৰ প্ৰেছাৰ বেমাৰ থাকিলে প্ৰেছাৰ উুকাই গ'ল কিছুমানৰ- ত' হাৰ্টৰ প্ৰব্লেম থাকিলে কিন্তু গৰম দিনত হাৰ্টৰ বেমাৰ কমকে হয় বাৰু, হ'লেও সেই- তেনেকুৱা বেমাৰ হ'লে মানে উ তোৰ বস্তুতটো বদলি হৈ যায় যে সেইটো কাৰণে- গৰমত মৰিছে বুলি মানে কৈ দিব নোৱাৰে মানুহে।
মানে এতিয়া ধৰ এতিয়া তোৰ যিটো টাইপত গৰম হৈ আছে মানে তোৰ ধৰ খেতি বাতি কৰা ক্ষেত- ত্রতে হক আমাৰ এতিয়া গাঁওৰ মানুহে খেতিৰ ওপৰত নিৰ্ভৰশীল এতিয়া খেতি নকৰিলেটো নহবই। কাৰণটো ৰাতিপুৱাটো শুই উঠি চাব পৰা তই চাৰি ছটামান বজাৰ পৰাত বেলিটো যি দি ওলাই, তো মানে দিনটোতো আশা কৰিবই নোৱাৰোঁ। তাৰ উপৰিও তই এতিয়া তই চাওঁ, এতিয়া তই কেইটা বাজিলে? এতিয়া পাঁচটা বাজিলে হয়নে? টো মানে চাৰিটা বজাৰ পাছলৈকে ৰ'দটো মানে এনেকুৱাকে থাকে ত মানে পথালে যাতে ওলাই যাব নোৱাৰোঁ। এ তেনেকুৱা হ'লে আৰু আমি কেনেকৈ খেতি কৰিম কছোন বাৰু? ৰাতি ৰুব লাগিব মানে যি দেখিছোঁ। অঁ তো।
টা বজালৈকে ৰ'দ ওলায়ে থাকে ত এতিয়া ঠাণ্ডা দিনত যদি তাৰ সেইটো- ঠাণ্ডা দিনত যদি তই চাবলৈ যাও ইমান সময়লৈ পুৰা সন্ধিয়া লাগিলে আৰু তোৰ। সাতটালে মানে বহুত ৰাতি হৈ যোৱা নিচিনা লাগিব কিন্তু এতিয়া চাহ তই- তই অলপ দেৰি চাবি ৰাতি দছটা বাজিলে বোলে মানে ৰাতিটো ইমানেই চু- টি নহয় দিনটোৰ তুলনাত মানে ৰাতি চাৰিভাগৰ এক অংশও নহয় নিচিনাহে লাগিছে আৰু।
এতিয়াটো মই কালি এতিয়া চাইছোঁ ৰাস্তাত মই বহি আছোঁ তেতিয়া ছটা সাত হৈছে এনেই ধৰা আগতে হ'লে ছটা সাতত- কিমান ৰাতি হয়?
অহ।
ছটা সাত বুলি ক'লে মানে ধৰ আৰু মানে বহুতকণ ৰাতি হয় আও। কিন্তু এতিয়াটো ছটা সাততটো বেলিয়ে বহা নাই।
ঠাণ্ডা তই আৰু কেইদিনমান ৰৈ দে এতিয়া আঘোণ পুহ মাহটো যেতিয়া আহিব তেতিয়া তই- মই এই মোৰ কথাটো মনত পেলাবিচোন পাঁচটা বজাত পুৰাটো বেলি ডুবি যাব ৰাতি পুৰ- পূৰা ৰাতি নিচিনা হৈ যাব আৰু কুঁৱলী চুঁৱলি পৰি মেলি মানে এনেকুৱা ঠাণ্ডা ঠাণ্ডা- পৰিৱেশ হৈ যাব নহয়, কিন্তু তাৰ পৰিৱৰ্তে এতিয়াতো গৰমৰ দিনকেইটা চা গৰমত মানে চব ফালৰ পৰা কষ্ট- ত তো গৰমত দিনডাল দীঘল ৰাতি চু- টি কি হল ৰাতিপুৱা সময়কনতো শুবলৈ হ'বহে তিনটা চাৰিটামান বজাত ধুনীয়াকৈ ঠাণ্ডা পৰিতক- শুবলে বুলি ল'বি সেইকন টাইমতে আকৌ তোৰ ৰ'দডাল তেতে কে ওলাবই।
হোম এতিয়া চাবি দেই সা মই লক্ষ্য কৰিছো মানে, এতিয়া ধৰ আমি এতিয়া আমাৰ পৰিৱেশটো চাবলৈ গ'লে মানে আমাৰ পৰিৱেশটো যদিও ধৰ এতিয়া গৰম হৈছে বা- কিবা এটা হৈছে, আমাৰ মানে তথাপিতো জীয়াই থাকিব গ'লে পৰিৱেশটো ভগৱানে দিছে মানে কাৰণ যিবোৰ দিছে বুলি ক'ব লাগিব কাৰণ- এতিয়া যেনিবা গৰম আছে গৰমত আমি গছৰ তলত বহিব পাৰোঁ ধুনীয়াকে। বা আমি ধৰ পানী খাই থাকিব পাৰোঁ আমাৰ যিটো ধৰ পানীৰ মাত্ৰা সেইটো মানে জোখত বজাই ৰাখিব পাৰোঁ। কিন্তু এতিয়া ধৰ- এ বেলেগ দেশত চাব পাৰো। এতিয়া মানে যিবোৰ ধৰ মৰুভূমি অঞ্চলৰ যিবোৰ মানে বাতৰ কাষৰীয়া অঞ্চল। সেই অঞ্চলসমূহতো ধৰ এতিয়া খাবলৈও পানী অক এটোপাল পাবলৈ নাই সেতে কেনেকুৱা অৱস্থাত আছে ভাব চোন তেতিয়াহ'লে।
সিহঁতৰ মানে অতি দুৰ্দশা সিহঁতৰ আমাতকে বহু গুণে বেয়া অৱস্থা, কাৰণ- গৰম গৰমৰ দিন কেইটা মানে এনেকুৱা কেইটামান দিন আমাৰ অসমত প্ৰধানকে যদি চাবলৈ যাওঁ। আমাৰ গৰমৰ দিন কেইটাত মানে ধৰ গৰম হলেও বৰষুণতো থাকেই মানে তোৰ এসপ- তাহত এজাক হলেও বৰষুণ দিবই এইটো ছিজনত এইটো বতৰত। কিন্তু সিহঁতৰ অঞ্চলবিলাক এনেকুৱা তো গৰমতো গৰম মানে ঋতুৰ প্ৰভাৱটো সিহঁতৰ তাত ইমান- আমাৰ ইয়াত যেনেকে সক্ৰিয় ভাৱে ঋতুৰ প্ৰভাৱটো পৰে সিহঁতে তাত এই ঋতুৰ প্ৰভাৱটো মানে তেনেকুৱা সক- ক্ৰিয়কে নাহে, প্ৰায় আহো নাহোকে আহে। সিহঁত- তৰ সেইটো কাৰণে মানে সিহঁতৰ তাত পানীৰ অভাৱ হৈ যায় খেতি চেতি কৰাত অসুবিধা হৈ যায়। মানে সিহঁত এনেকুৱা কিছুমান অসুবিধা হয় যিবোৰ অসুবিধা আমি মাত্ৰ কল্পনাহে কৰিব পাৰোঁ।
হয় হয়। এতিয়া সচা কথা ক'বলৈ গ'লে ইয়াত যদি তেনেকুৱাধৰণে পৰিস্থিতি হ'লহেতেন মানুহ কিজানি জীয়াই থাকিব নোৱাৰিলেহেতেন।
নোৱাৰে। আ আমাৰ আমাৰ ইয়াত যদি তেনেকুৱা এটা পৰিস্থিতি আমিবোৰ মুখামুখি কৰিবলগীয়া হওঁত- তেন্তে আমিবোৰো মানে জীয়াই থকাৰ ক্ষেত্ৰত বহুত কষ্ট আহি যাব কাৰণটো কি- আমি একেবাৰে সৰুৰ পৰাই এনেকুৱা এটা পৰিৱেশতে ডাঙৰ দীঘল হৈছো নহয় যিটো পৰিৱেশত তোৰ ছটা- কেইটা আছিলে? চাৰিটা ঋতু থাকে প্ৰতিটো ঋতুতে ধৰ বতৰ- বতৰ সলনি হয় গছ গছনি সলনি হয়। মানে গৰমৰ লগত মিলাই আমাৰ আমি আমাৰ প্ৰয়োজনীয় ঋতুটোত ধুনীয়াকৈ মানে আমি এসপ- সপ্তাহত এজাগ হলেও বৰষুণ পাই যাওঁ তেনেদৰে তোৰ প্ৰতিটো ঋতুতে মানে তেনেকুৱা এটা এটা আহি- যায় শৰৎ, বৰ্ষা, শীত, হেমন্ত কিন্তু- সিহঁতৰ তাত সেইটো সেই তেনেকুৱা এটা পৰিস্থিতি মানে তেওঁলোক সিহঁতি সন্মুখীন হ'ব নোৱাৰে আমি যোনটো সৰু- পৰাই মানে সেইটো পৰিৱেশত যিহেতু আমি ডাঙৰ হৈছো- আমাৰ সন্মুখত যদি নতুন এনে এনেকুৱা এটা পৰিস্থিতি আহি যায় যে য'ত বৰষুণ নহ'ব- অকল গৰম গৰম গৰম য'ত আমি পৰ্যাপ্ত পৰিমাণৰ পানী খাবলে নেপাম তেনেক- কোৱা এটা পৰিৱেশ আমি মানে চাৰ্ভাইভ কৰাটো- আমি তেনেকুৱা এটা পৰিৱেশত জীয়াই থকাটো ডাঙৰ হোৱাটো মানে অসম্ভৱ এটা কথা হৈ পৰিব।
কিন্তু আৰু এটা কথা লক্ষ্য কৰিব লাগিব এতিয়া অসমতে ধৰ আমাৰ এতিয়া- ভাৰতবৰ্ষখন এনেকুৱা এখন মানে প্ৰাকৃতিক মানে কি বুলি ক'ম প্ৰাকৃতিৰ এখন মানে এনেকুৱা এখন মানে- উপযুক্ত উদাহৰণ বুলি ক'ব লাগিব প্ৰাকৃতিৰ মানে প্ৰকৃতিৰ মানে এটা উপযুক্ত উদাহৰণ মানে। এই চাব পাৰু তয় কিছুমান দিশত অকল গৰমটো গৰমেই। কিন্তু, কিছুমান দেশৰ অকল ঠাণ্ডা ঠাণ্ডাই। কিন্তু আমাৰ ভাৰতবৰ্ষ খন এনেকুৱাখন মানে দেশ- য'ত মানেতো টো বেছি গৰমো হয়- বেছি ঠাণ্ডাও আছে বেছি বৰষূণ দিয়া জেগা আছে ব একবাৰে কম বৰষুণ দিয়া জেগাও আছে মানে- সকলো ফালৰ পৰা মানে। ভাৰত এখন মানে কি বুলি কওঁ এখন মানে- প্ৰাকৃতিকভাৱে সৃষ্টি কৰা মানে বিশেষভাৱে সৃষ্টি কৰা দেশ বুলি ক'ব লাগিব মানে তেনেকুৱা টাইপ ভগৱানে যে- নে যে নিজেই গঢ়ি তুলিছে তেনেকুৱা এখন দেশ।
অঁ' মানে প্ৰায় হয়ন এতিয়া ভাৰতবৰ্ষ ভাৰতবৰষ যোনখন ৰাষ্টয়-